অ। ক কি কৰিছ।
এ আছো কি কৰি আছ।
মই হেৰি ঘৰ দুৱাৰ শাৰী লৈছো।
অ।
চ খালল
চাহে বনাম হে
আহ
অথনি সেয়া মিটিঙৰ পইচা কেইটাামই দি থৈ আহিব লাগিব
অ কত হেৰিয়ত দি থৈ আহিবি গ
অ দাস সতি যাম আৰু দি থৈ আহিমগৈ মানে
আহ অ
অলপ দেৰিকে যাম আৰু সন্ধিয়া সময়ত যাম
আহ
মানুহজনী বা ঘৰত থাকে নে নাথাকে
োন এটা কৰি লবি
ফুোন এটা কৰি ল'ম অ
উম ফোনটো কৰিছিলে যাবি নহ'লে আকৌ ঘ অঁ বনালোঁ খালোঁ খুলো
অ ৰাতিপুৱা সোনকালে উঠা হয় যে
অ কিমান টোপনি ধৰিছে থাকিব পৰা নে
উম
তাৰপিছত অকণ ফুৰি লচোন মোবাইলটো চাৰ্জ নাই চাৰ্জত দি পেলাই পো অকণ ফুৰি লওঁ
অ সেই মায়ে কাপোৰ এযোৰ ললে দেেই আজি
ভালে
অ এই এই বুইজনী পা
আহ কিমান ললে
হেৰি ললে উম ষোল্লশ হয় যে পোন্ধৰশ দিলে আৰু
আহ অ
অথনি আহি মইহে শুই আছিলো তেতিয়াহে মাত দি আছিলে সি ইতিপা মোক কৈছো তুমি নোলোৱা মই নলওঁও দিয়ক বোলো পিছত ল'ম ভ বুলি কলো মায়ে ললে
এ সোমাই আছিলে মই বোলো হেৰি আপুনি বোলো তালকে যাওক যাওক বোলো লয় নে নলয় আকৌ হয়
অ
মই এতিয়া হেৰি উ তাৰপিছত কৈছ মানুহজনীক ফোন এটা কৰি নটাাচোন মই আপোনাক মোক কোনে ম ক'বা ফোন ফোন নাই বোলে সিহঁতৰ এতিয়া হাল বাপ গ'ল যে
আহ অ
আপুনিে যাওক বোলো যাওক এনেকে কচোন
উম
বছ আও দুজন মান আন আছিলে ভাল লগা নাই মই সেইযোৰ সেইতোৱে ভাল লাগিছিলে এখন
অ এই এযোৰ তাকে বহুত দাম তিনি হেজাৰ।
অহ,
মুগা ৰঙৰযোৰ দেখিছিলি।
নিছো,
অ সেইটো বহুত দাম।
উম,
তাৰপিছত আৰু এযোৰ উকাহ আনিছিলে। উকাযোৰ ছোন মেখেলাখন তেনে উকা সেইখন বাৰু ৰিহা হিচাপত লব পৰা যাব হয়।
অহ,
সেই খন কিন্তু মেখেলাখন বহুত হেৰি
সেইটোৱে আৰু সদাই নানে মানে আৰু।
অ,
ত গুখাই আছে মানুহ এ যে,
অ, ত পিছতহে চাদৰ এখন ল'ম দে।
অঁ-অঁ,
উম,
মই বোলো হেৰি পিছত বলো। কম দিয়ক এযোৰ ল'ব লাগিব বোলো। এ আহামাহত, বোলো পাৰিলে এযোৰ ল'ম আৰু বাকীকে ল'ম বোলো আপুনি অত মানুহক বাকীকে দিয়ে থাকে দিয়ে দিব বাৰু বাকীকে হয়।
অ দিব মোকো কৈছে তুমি একে নোলোৱা লবা দিয়া বুলি কৈছে। মই বোলো লম দিয়ক তাৰপৰা আকৌ এই, হেৰি কথা কৈছে-কৈছে তাই কাপোৰে হেৰি নলয়। তাইক কই, চো এই ভণ্টি কথা কৈছে। আমৰ আগফালৰ ঘৰ,
অহ-অহ,
তাৰ কথা কৈছে হেয়া হেৰি কাপোৰে নলয় তাই বুলি কৈছে আৰু।
অ,
তাৰপৰা ল'ব দিয়ক বোলো। কৈছে ধান বেচোতে ল'ম বুলি কৈছে। তাই এতিয়াও লোৱাই নাই মোক খবৰ দিয়াই নাই কৈছে।
উ' মই তিনযোৰ সেয়া মানুহ জনিৰ পৰা লৈ পেলাই ধৰি লোৱা তিনি মানে মই বেলেগক দি দিলো হয় মই লবই নহলে সিহঁতক লাগা লা দি দিলো।
তই চাদৰ এখন লৈছিলিচোন।
মই চাদৰ এখন লৈছিলো।
অ সেইখন ভাল লাগে আকৌ।
অ। চাদৰ এখন লৈছিলো সাতশ টকা দি। এতিয়া আকৌ দহি এ বতা নাই তেনেকেই পিন্ধিলো।
দহি গোঠি লবি হেৰি আহিলে। দহি গ উঠি লবি।
অ এই মূৰটো চিলাই আনি পেলাই দহি বতি লব লাগিিব
ললে আৰু ভাল লাগে ষাঠী টকাহে হয়
অ মই তাইক দিব লাগিব দে।
তেনেকে ললে আৰু ভাল লাগে। কোনো শব্দ নাই
মানে পিন্ধা যোৱা নাই যে। আহ হেৰি। আনিব দিছো মই।
আকৌ এতিয়া মহানাম আহি আছে। ছ হয়।
কেতিয়ালৈ নো।
মহানাম বিশ তাৰিখ মানহে হ'ব জুলাইত।
উম। মই হে নাপামহে চাগে। এ যাম।
উম ভাওনা কৰ কথা কৈ আছে মাইকী মানুহে মই বোলো লম পাত কৈ আছো ঘৰত। অ পাট লম বুলি কৈ আছো।
কৰিদিয়া।
উম।
উম।
কৰিম বুলি ভাবি আছো কি হয় আৰু।
অ
কালি একে ধেৰ ক। ঠয়া পেলালে আমাৰ।
অ কিমান
হম। বিশ বিঘা মাটি কাৰণে কঠিয়াই পেলাইছ যা
কেই বিঘা?
ত্ৰিছ বিঘা কৰিব বোলে এইবাৰ।
অ অ।
উ উম। বিছ বিঘা কৰিলে এতিয়া পথাৰ ৰুবলৈ হ'বই এতিয়া।
খন দি থাকিলে বোকা হ'লে ৰুব পাৰিবই।
তই কে তাৰিখ খে যাবি?
মই এনে পৰীক্ষা শেষ হ'লে আকৌ গৰম বন্ধ দিব লাগিব তাৰ পিছতহে যাম। গৰম বন্ধ কেতিয়া যানই এখন ইহঁতৰ স্কুলৰ মানে আগৰ স্কুলখনত প্ৰথমতে চিলেবাছ দিয়ে হয় এখনত আ মানে চিলেবাছ তই হলিদে লিষ্ট
অ ইয়াত নিদিয়ে উম উম।
ৰাতিপুৱা মানে
উম তেওঁ দছ বিছ দিন দছ দিন মান চাগে বহিবই।
অ বহিবই চাগে
পৰীক্ষা কেই তাৰিখলৈকে আছে
পৰীক্ষা একত্ৰিশ তাৰিখলৈকে ত্ৰিশ তাৰিখ নেকি
অ ত্ৰিছ তাৰিখলৈকে যদি আছ ছে আকৌ এক তাৰিখৰ পা বহিবই কেইদিনমান চাগে
অহ দুদিনমান বহিব তাৰ
ফোন কৰিলে তাৰচোন হে স্কুল বন্ধ নাপায় হয়
অ
আকৌ তহঁতে বপাও গম পাৱে চোন
অহ এতিয়া সেয়া তাতে সেই অ কি বুলি কয় তা নে তাতে আছে নে বাও
কোন লৱা টো
অহ
অ তাতে আছে লগ পাবি কেতিয়াবা
অ কেতিয়াবা কিবা মিটিঙে চিটিঙে গলো লগ পাম চাগে এক্সট্ৰা ক্লাছত সাদা খন যাওঁতে নাই সিহঁতৰ ওচৰতে যে হয়
অ সেহেঁতি সৰু নহয় নেকি ল'ৰাটোচোন
অ সৰু সেইটো কাৰণে এক্সট্ৰা ক্লাছ হোৱা নাই চাগে।
কোন হেৰি বেছি ক্লাছ আমাৰ পিতাৰ কেও সৰু।
অ, অ,
সৰু দে হেৰি হেৰি পাবি এ এতিয়া ডাঙৰ হলেহে পিহুহতৰ লগৰ মানহে হব।
আহ
সহেতৰ সমান হব চাগে।
অ
একেলগে পঢ়িছে নে কি নাজানো মই মোলো আজিকালি ফোনচোন নকৰা হল নহয়
অ' নকৰা হল
উম
উম
মইয়ও নকৰা হলো অ
অ', মানুহৰ মানে ফোন এতিয়া মই কৰিব পাহৰি থাকো।
উম সেইটো হয় এতিয়া ময়ো কৰিবলৈ মোবাইল নাপাও ন যিখিনি সময়ত কয় নাপায়। পাওঁ হয়
অ কোনটো কৰিব অ ফোনটো কৰিবলে মানে হেৰি এ পাহ কৈ থকা যায় মানে নোৱা যে এতিয়া যা অলপ কৰি থাক মই ইয়াৰ অলপ কৈ থাকো মানে দিনটোত এবাৰ হলে মই কৰিমি হয় তেনেকুৱা কথা। এবাৰ কি দুবাৰ দিনতে আহে তেনেকে।
অ, কাইলৈ আকৌ ৰাতিপুৱালৈ ওলাব লাগিব পাঁচটাতে চাৰে চাৰিটাতে যাব লাগিব।
অ সেই তাকে চাহ চাৰিটাতে যাব লাগিব মোৰ চিন্তাই লাগিছে কাইলৈ বোলো দেওবাৰ আছে অকন দেৰিকে শুই লম স্কুল বন্ধ।
উম মইও ভাবিছিলো।
দে দেৰিলৈকে শুম বুলি মই ভাবিছো। ছিলো সেয়হে হল এ ৰঙা পাৰি চাদৰ ৰঙা ব্লাউজ মুগা মেখেলা। হেয়াত বা বন চন হ ইমান একে মুগা মেখেলাখন পিন্ধিব নালাগে আ গম পালি।
অ মোৰ মুগ মুগা মেখেলা আছে মুগা ৰগৰ মেখেলা নাই নহয় এতিয়া।
উম মোৰ এতিয়া মুগা ৰঙৰ এখনহে আছে।
উম।
তাকো বিচাৰিব লাগিব।
অ মই আজি বিচাৰি কৰি থব লাগিব মুগা ৰঙৰ মেখেলাটো চাব লাগিব থাকিবও পাৰে হয় ফুল চুল থাকে। এ আছে অকণমান উকা নাই।
উম উম। ককা নহলে হব। মই আকৌ গদেশ্বত বিচাৰিব লাগিব
আহ
বিচাওঁতে এবেলা লাগিব, লাইনতটো নাথাকে আজিকালি। তেতিয়া পৰীক্ষা পঢ়াব লাগে লাইন
কিটো এতিয়া গ'লেই আমাৰ এই অকখন পঢ়িব গৈছে। হাল নাই
উম উম এ ভণ্টি যাব দে তিউছ চান লবলৈ।
অ।
উম আমাৰ পিতাই লৈ হ'লি তাইহঁতৰ লব গৈছে।
অ লক দে আমাৰ এতিয় অকন পঢ়ি লওক বেলেগ কাতি কিতাপ
অ মই অকণ সোনকালে লৈছেহি সেইটো কাৰণে ভাল পাইছো তেতিয়া মই এতিয়া পঢ়াব পাৰিম।
আহ।
সহায় কৰি ললে আজৰি হ'ম আৰু দে। এতিয়া।
তাৰপিছত সোনকালে এলাৰ্ম দি থ'ব লাগিব কাইলৈ নহলে সায়ে নেপাম।
আহ আহ। দিব লাগিব।
কৰি দিবি মইহে যি মানে কেতিয়াবা এলাম বজি থাকে।
অ অ।
চাৰি বজাত ধুব লাগব গা পা ধুই কৰি আহি পেলাই ঘ ধুনীয়া
অ
যামা
অ
উম
দে হ'ব দে নেকি
অ হ'ব দে
অ হ'ব দে কাটি দে
উম